কি কৰিছা।
এয়ে আছো ৰ এনে আছো ভাত খোৱা নাই ৰ এই মই যে কলো এটা গেছ বেয়া হোৱা বুলি।
আহ
তাৰ পিছত এই তাকে গেছটো বেয়া হৈছে হৰি ভাত খিনি হ'ল এই দালি খিনি উতলি আছে সেই বেছি নাখাওঁ ৰ দালি উলাম কিন্তু মই সেইটৰে কণী বইলে বনাম
আহ অ ঠিকে আছে দে অ বৈ ফোন কৰিছিল নেকি তক?
অ কছিল ৰ
অ
অ তই সেইখন বিনা সেইটো ৰুমত সেইখন বিচনাত যাব পাৰা
শুনা পায় নেকি‌?
অ পুৰা ক্লিয়াৰ পায়
অ
সেই সেইকাৰণে কৈছো
অ এতিয়া পাছি নেকি
আহ
এতিয়াও পায়
উম
উম উম মানুহগেলা চবে খোলাকে এঘাৰটা বাজিল না
আহ
উম
হ'ব ৰাতি হ'ল তহঁতে ভাত চাত খোৱা নাই যে কিয় দুহতাই খাবা লাগে একেলগে
ৰ খাম ৰ এই তেনে সেই তোক বোলো তই খালি মানে তাত হল ন নাই বুলি সেইকাৰণে ফন মাৰলো
অ ঠিকে আছে দে ভাত চাত হব ৰ খাম এই মোৰ দেৰি হলে মই ক মই চুলি তুলি কাটি আহি কে নাই এনকে
অঁ অঁ।
বু-বুহুতেই দেৰিহৈ গল আজি।
অঁ।
সেইটো আৰু নে।
এ আছে দে।
উম।
কালি কাম আছে নে নাই পিছে?
কালি কাম আছে ৰহ। কালি যাব লাগ ব, কালি আৰু ই এতা বতৰটো বা কি? কৰে গৰমে দেনা, না বা বৰষুণে দে।
অ কিবা বৰষুণ দিলে বৰষুণ দিলে কামৰ মানুহ- গতও কালি নাই ভৰে আকৌ।
এনকে হ'লে দিগদাৰ হ'ব নহয়। ঘৰৰ ব চোন বেৰা চেৰাবটা গুচোৱা আছে।
অ বাৰানণ্ডাতে চব ধোৱা আছে গেছত টেবুল, গেছ চব।
হয় নেকি এতিয়া হলে দিগদাৰ হব এনকে হলে।
বেলেগ আকৌ মানে থাকা দিবাক লাগি আকৌ নাইও আনকি আকৌ।
উম। সেনকে হলে প্ৰব্লেম হব।
তেখেত বৰষুণ দিলেও মাতবা লাগব কাৰণ কে কালি-
সিহঁতে কৈছে তহতি বৰষুণ দিলেও বোলে জিকি জিকি হ'লেও কৰিব বোলে। কৰিছে মই দেখোন মায়ে খং কৰি কলাক।
ইয়াতে নাহে মস্ত সেই-
অঁ। আহিবাতো লাগে বাৰু আহলিতো ভালে আছিলা। বৰষুণ দিলে নাহে - বেমাৰ-চেমাৰ হ'ব বুলি।
ক গ ঘৰত বেমাৰ হৈও আছে বোলে এটাৰ।
হয় নেকি মেইন মিস্ত্ৰীটো বেমাৰ বুলি কৈছিলো মোক মাই।
অ বেমাৰ হৈ আছে বোলে আজিও ঘন্যাক কন কৰি পেলাই কৈছেও। কাৰণবা-
হয় নেকি?
অঁ।
উ বেয়াও লাগে মানুহ কাৰণে আগতে চেঙা থাকাতে ফুটবল চুটবল খেলিছিল।
তাৰ পিছত ত- ফুটবল খেলোতে এই আমাৰ দাদা কেইটাৰ লগত ক্লাবৰ- ফুটবল খেলছিল তাৰপিছত ডেন্স চেন্স কৰিছিল তাৰে সেই বিহুত-
অঁ।
তাৰে বিহুত আগতে ডেন্স চেন্স কৰিছিল ধুনীয়াকে আমি সৰু সৰু চাইছিলো না।
আহ।
গেইতি বোলে ভাত চাত খাব নোৱাৰাও হৈছে। আগতে বা আমাৰ আগতে দেউতা থাকতে ঘৰটো বনাওঁতে-
উম।
পুৰা ভাত চাত খাই একদম থাকডে মানুহটো বহুত শক্তিশালী আছিল ন।
অ তাকেতো এতিয়া একেবাৰে নাই ফূৰ্তি ফাৰ্তাও ইমান নকৰে, এনেই অলপ মাজে মাজে। কিন্তু আগৰ নিচিনা ফূৰ্তি ফাৰ্তটা নকৰে আজিকালি মানুহ- মন মাৰি থাক যে বেমাৰ। বেমাৰ হৈ - তাকেতো বেমাৰ হৈয়ে থাকে বোলে।
আহ। একে বয়সৰ মানুহ এতিয়া কাম -কাম কৰি আছে।
উ আজি মোক কৈ আছে অ সিহঁতে বোলে আগতে এই চিনেমা যি নতুন নাশ। এ নাতি ক ন নাতি হাতী নাতি
উহ।
আহ কথা তাকে লৈ কিনে কথা কৈ আছিল আগতে বোলে কিমান চিনো। মা চাইছিল বোলে হলত যাই যাই উদচনা নাই কি কয়।
আহ আহ
তাৰে পিছত আৰু কৰ'বাত কৰ'বাত ধইছিল বোলে আৰু তাকে মোক কৈ আছে তোমালোকে ত জন্মই হোৱা নাই বোলে আৰু এনেকে ক বোলো আমি তেতিয়া জন্মই উম তাৰ পিছত গেছিল আৰু বহুততে বলে আগতে গৈছিল উম চিনেমা চিনেমা চাবাগৈছিলা যে আগতে এতিয়াহে বোলে ক'তো যাবা নাপায় ক'তো যোৱা নাযায়
আহ
গেছিল আৰু এতিয়া আৰু আজিকালি আৰু চব চেঞ্জু হৈগল জাগা মানুহ
অ নাই যত উৰিষ্ণাত চাবা যোৱা বুলি কৈছিলে আমাৰ ওচৰত বোলে এখন পকৰীৰ দোকান যি দিয়া বুলি কৈছিল
অ
সিহঁতৰ ডাঙৰ ল'ৰাটো তাতে নিচিনা চিকৰিটিত
আহ গম পাইছিলো ৰ মতয়ে গৈছিলি
অ সেইদিনা মই লগ পাই কিনে সুধিলো তাক তাতে বোলে চিনেমা হলতো আৰু বোলে ফুলচি পুৰা বোলে মানুহ একদম তিন টাইম বোলে শ' লাগে সেইটো সেইটো চিনেমা হলত আগতে আমাৰ মা দেউতা হাতেও গৈছিল চাবৰ কাৰণে
আহ
সেইকাৰণে সেইটো বহুত পুৰণা হল হল আছিল তাৰ পিছত এতিয়া আৰু ববলে শুল। মানে খোলা বুলি ক'লাক দোকান।
অ হয় তে
সেইটো কিন্তু বিয়া ভৱন নাহে খোলা বুলি মই দেখিছিলো কিন্তু এতিয়া বোলে ভিতৰত দেখিবলে আৰু বোলে চিনেমা হল বনাইছে
অ ময়ো শুনা পাইছোঁ ৰ এই কামত বুলি। এ বাইদেউতে সোমাই দিছে বোলে।
হা
এনে বাইদেউ এটাই কোমাই দিছে বোলে কামত
অ অ বাইদেউতোতে কিবা চিকিৰিটি কৰে বোলে সেয়াতকে অলপ ওপৰৰ কষ্টত।
অ অ মানে আগতে নাই অ
হয়ছি গ ন হয়টো মানে বহুত আছে না তাতে ৰেষ্টুৰেন্ট আছে বিয়া ভৱনত হল চিনেমা হল। হলা আৰু কিবা কিবি আছেই বোলে সি বিল্ডিংটোত মানে বহুত চিকৰিটি লাগে না।
অ
এয়া ই মানে মেইন গেটত থাকে গেট ছেট খোলাকে।
উম নাই ডিউটি কৰেই চাগে ন।
অ নাইট ডিউটিটো মানে ৰাতি আহে নহয় ৰাতি চিনেমা শ্ব' চলে। হলে বিয়া ভগৱন্ত ত তাকে বাৰ। বাৰ্ডে পাৰ্টি হওক বিয়া ভৱন হওক কিবাি পাৰ্থি চাৰ্টি বিলাক চলে না
উম
মানুহে কিবা ৰাখে তাতে কিবা কিবি ফাংচন থাকলেই।
অ।
তাৰে সেইবিলাক কাম চাম চাবলে মানুহ আহি থাকে সেইটোত মানুহ নকমে ৰাতিগিলাক দামী দামী জাগা গিল মান। থাকে না বহুত।
অহ গোটেই আমাৰ পাখা চাখাই ইমান।
উম বৰষুণ বতৰ কাৰণে পেল আহিছে।
দু বিৰা আহিছ ৰ ৱালত। কেৰাচিন তেল দি মাৰ লাগিব, তাকে তৰ বিছনা চিছনাই।
আহ
কতে ঘৰটো পিপি একদিন কেৰাচিন তেলে দি ধুব লাগিব ঘৰটো।
অহ
ঠিকে আছে দে।
উম!
আহ
বাকী ক আৰু।
কত কত ফুবা চুৰিবা নাযায়।
এ তাকেতো ৰ বোলো তোক কম বুলি কে বোলো এ মামাহতৰ সৰুৰ লগত যাওৱে নেকি? কি মইয়ো।
অ ঘৰ লগত গ'লে মানে আগৰ পৰা নিচিনা ফাঁচি থাকিলি আৰু দিগদাৰ হব না।
নাই সিহতক সুধি লব লাগিব আইতাহঁতক সুধি লব লাগিব কোনদিনাই আহে সৰু যোৱাৰ পিছত কেইদিন পিছত আহে।
অহ
দিছিলো কালি পৰহি যাবই বোলে কালি এবাৰ ফোন কৰি পেলাই সুধি পেলাই বোলে কেইদিন পিছত আহা তহঁতে বুলি সুধি কেনে।
অহ
পালো হয় যদি বোলে সৰু যোৱা তিনদিন মান পিছতে যদি আহে। এতিয়া আমি যাব পাৰিলো হয় -
যাবা পাৰিলি হ কিন্তু ইফালে তই তোক তই যাবা নোৱাৰিবি নহয়। কেনেকে জানা না কাৰণ সৰুক স্কুটি দিয়ে সৰু মামাই গাড়ীত উঠি দিবৰ কাৰণে যাব।
উম!
উম তই তই কিহত যাবি সেইখিনি
মই গেলি এনকে গাড়ীত যাবা লাগিব আৰু।
তাকেতো তই গেলি তো সৰু মামাই তো গাড়ীত নাযাব নহয়। এতিয়া তই তই কিন্তু গম পাবি কোনখন গাড়ীত যাব লাগিব।
তাকেতো।
সেইটো এটা প্ৰব্লেম সেইটো তই ভাবাই নাই।
উম!
উম! কাৰণ তই গলে ক'ব যে এনেকে এনেকে যোৱা সৰু মুনো
উম!
টেং টেংক গাড়ীত হয় কিন্তু এতিয়াতো তহঁতেটো নাজানিবি সিও নানো বুলি ক'লে আজি পাছত যে খুড়ুৰাই কৈ দিব খুডাৰাই কৈ দিলি সেইখন গাড়ীতে আৰু গুচি যাম আৰু।
অহ এ সিও চিনি পায় কেনে কয় গম পাইছা নে নাই। কি এতিয়া তোক চিনি পোৱা হৈছে এনে
চিনি পোৱা হলেও সি গুৱাহাটীখনত অহা অভ্যাস নাই নাই নহয়। নহ'লে আৰু এনেই আৰু কলা হয় না। কাৰণ সেইটো ভালে পালে আকৌ তহঁতি যাম বুলি কলি।
অহ
সয়ে দে হ'ব দে বাদ দি নাযাও দে পিছত পাকাঘত চাকঘত লোৱাৰ পিছত হোৱাৰ পিছত একদিন মাহ আৰু মই যাম কিবাকে হ'লেও
অ হয় এটা বস্তু চাই লৈ এটা দিয়া দে হক কে আই দিয়া জানা যদি মাহঁতে ৰ আইডিয়াটো দি আছো ৰ অলপমান দেৰিকে দি আছো
অহ
এয়া এতিয়া তহঁতৰ ভাত চাত খাবা নাই
নাই ৰ খাওঁ আৰু তোৰ ফোন কাটলি খাম আৰু
অহ ঠিক
খাৱে আৰু সাজ যোৱা দিছো ঠাণ্ডা হবা দিছো অলপমান
অহ ঠিকে আছে দে আইডিয়াতো কৈ আছো ৰ দে হ'ব দে অলপ দেৰি এতিয়া ফোন মাৰি আছো ৰ